এ এইফালে আহিছিলো বুজিছা কামত
তুমি ক'ত আছা মই এয়া কামতে আহিছিলো আহোঁতেফালে বস্তু দুটামান চাই আছো মানে বুজিছা
উম
মানে এইফালে ময়ও ভাবিছিলো ন পুখুৰী এটা কথা মানে খান্দিম বুলি
অ'
এইাল পুহুৰ দুটামান চালো গৈছা কি ধুনীয়া ধুনীয়া মান এ চ আজ
অ', কি কোৱা
সি উলিয়া বলিয়া হৈ গৈছে
অ', বেছি ওিয়াই বুলি নহয়বা বাৰুঁতে
দে অ', এই কি ডাঙৰ ডাঙৰ কাপ গচ কাপ কল কাপ ৰৌ মিৰিকা কি ভয়ংকৰ মাছ হ ডাঙৰ ডাঙৰ
পুকুৰটো পুকুৰটো চাগৈ ধুনীয়াাতো আছে
পুকুৰীটো ঘেহেৰাটো একদম
অ',
তোমাৰ ধৰা আঠ ফুট ন ফুট মানুহ মানে একে তিনিটা চাৰিটা একেি ঠাইতে মানে চিটাতে নিহত হ'ব আৰু তাতে দ হোপাকে টেঁটুগুৰিলৈকে দ
অ', বুজিছোঁ বুজিছোঁ মই পিছে কথা এটা শুনিছিলোঁ হয়নে ন নহয়
অ', নহয় বোলা কচোন কি কথা বোলে গাড়ী এখন ওলা অ', ললো ললো দিয়া এইটো ক'ত খবৰ পালা আহিছিলে মোৰ কানত উৰি উৰি উৰি গৈ ন হাৱাই হাৱাই মানে গোন্ধা অ', অ', ঠিকে আছে এ আৰু কৰিব আৰু কৰ্মতে একে ব্যৱসায় খাই লগতে বি ধৰা কিবা এটা নতুন আৰম্ভণি এটা কৰিছো গাড়ী এখন লৈছো ব বুলি নিজৰ দকাৰে
অ', পিছে কি ললা
নহয় ভুল শুনিচা আলটো কেতেন এখন
অ'
অ', মোৰ এটা পইচা অসুবিধা হৈ আছে পচনা আশা পাতিছিলেহেনতো খে ললো বুজছা
অ', পিছে কিমান মান ললে
কিমান ললে নকবা সেই কি কম তোমাৰ কোনখন মুখে কম এতিয়া সোমাই লৈছে আৰু মানে মিলাই মিলি ডাউন পেমেণ্টো দিছো আৰু পচিশ হাজ টকা এটা দিছো বহুত কষ্টৰ ধনীয়া ডৰ বছৰাম ইনকাম কৰা অ', তাকেই পিছে তুমি বোলে গেলামাল এখন লৈছা
এ নাই নাই এই ই টুৱেণ্টিৰ কাৰণে
সেইকাৰণে গেলামালখন ম মানে শেচ হৈ গল হয় নেকি?
উম মাজতে তোমাক চলাই পোৱা দেখিছিলো আজিকালি নেদেখা আৰু এই শকতকে চুলি দীঘল ল'ৰা অ', লগ ঘূৰি পাবোলৈ আজিকালি
অ', এ
দে কোৱা পিছে তাকে, আও এখন ল'ম বুলি ভাবি আছো ৰবা, কি হয় মানে গাড়ী বেচা, গাড়ী বেচা পইচাটো দিয়াই নাই যে, অ', হয় নেকি! কি কি ল'বা কি কি লম বুলি ভাবিছা? ভূপেন? তাকে ভাবিছো যি বেগে থাৰ এখন লম বুলি ভাবিছোঁ। অ', অ'। ঠিকে আছে। চাবা কিন্তু দেই, আজিকালি ই টুৱেণ্টি চাপৰ্ট কৰা গাড়ীৰ অৱস্থা বেয়া হৈ গৈছে। উ, গাড়ী। কৰে। তাৰ গাড়ী এতিয়া
উ।
ইঞ্জিন লাই জ্বলি থাকে। আজি ষ্টাৰ্টে হোৱা নাই মিছ মাৰে, চেল্ফ লয় পোৰা, মিছ মাৰি মাৰি অফ হৈ যায়। সেইদিনা টানি টানি লৈ গৈছে ডিলাৰলৈ জানো, কি হয়! এ, মই বেয়াকে ভাবিছো জানা, মোৰ গাড়ী এখন আছিলে, বেটেৰী এটাকে লগাই লওঁ নেকি! ইঞ্জিন টো খুলি। ভাবিছা, ভাল ভাবিছা কিন্তু, চি এন জি লগা নহ'লে নিজে বনোৱা না এল পি জি চেল পি জিৰ গাড়ী চলা। অ', পাৰি। কিন্তু এল পি জি গেছৰ দাম যিহে। সেইটো এটা কথা। কৌ, ইমান লাইনত ৰখি ৰখি এল পি জি গেছ, গোবৰ গেছ বনোৱা। গেছ, গোবৰ গেছ। গৰুতো ভালকৈ চাইদৰ পৰা গোবৰ কাৰণে মই গৰু হেৰি বান্ধি থম। অ', ৰমা অৱস্থা বেয়া চিনেমা খনৰ নিচিনা।
উ, উ।
উ, উ। পাচি লগাই দিবা দিয়া। পিছে মোক তোমাৰ ভাবিলো কথা এটা কওঁ, চাকৰি এটা পাইছো কৰিবা নেকি?
পিছে কি চাকৰি
কি চাকৰি পাইছা কোৱাছোন ময়ো শুনো। এ বি এচ এফত পষ্ট এটা ওলাইছে। ক'ত? বি এচ এফ। অ', এইটো যে ল'ৰা এটাই যে কৰি আ অহ হ নিকুঞ্জয় কৈছিল যে জোনাকী হাউচ স্পেচিয়েল ফৰ্চ। অ', তাতমানে চাৰ্ভিচটো ভাল দিব লাগে বোলে। উ, পাৰ দেত ডেৰশ কেও পাবা তুমি। ভাল মানে সেইটো কৰিম বুলি ভাবিলে, ধৰা ভাল এটা পইচা ইনকাম কৰিব পাৰিবা। মানে তুমি বহি বহি পইচা ইনকাম। অ', তেনেকুৱা হ'লে, এ, ন ক-কৰিব নোৱাৰি এইবিলাক কাম বুইছা। একো নহয়। এনে কিমান, কষ্ট। কষ্ট হ'ব আৰু সেয়াই। পিছে আৰু এটা কথা কম বুলি ভাবিলো।
অ', কোৱাচোন কোৱা।
কোৱাচোন কোৱা। মোৰ মানে আৰু এটা চাকৰি মানে পাইছো আৰু মোৰ লগৰ এজনে কৈছে।
উ, কি বা?
কি বা? লাৰ্চেন এন্ড টাৰবট। মানে জোনটো যে ডাঙৰ ফাইনেন্স কোম্পানী যে এল এন টিত।
উ, উ।
তাৰ মেনেজাৰৰ মেনেজাৰৰ পষ্ট এটা খালী হৈছে মানে তাত মোক ক'লে, তুমি কৰিবা নেকি মই কৈছো ত' মইতো এতিয়া নোৱাৰো, যিহেতু মই চৌহমৰ মেনেজমেন্টৰ কাম কৰি আছো।
উ।
ত ধৰা মইতো এতিয়া পাৰ মান্থ ফৰ্টি থাউজেণ্ড কে পাওঁৱেই। ত' সেইটো কাৰণত মানে এতিয়া তোমাৰ ব ত্ৰিছ হাজাৰকে ফাৰ্ষ্ট দিব। তাইছত তোমাৰ পিছলৈ পঁয়ত্ৰিশ হাজাৰ বা আঠত্ৰিশ হাজাৰ টকা হ'ব পাৰে। সেইকাৰণে মই ভাবিছো নাই মই চৌহমত যিহেতু কৰি আছো মোৰ একো অসুবিধা নাই, মোৰ লগৰ এটাকে সোমিয়াই দিওঁ। সেইটো ভাবিয়ে তোমালে ফোন কৰিলো বুজিছা? অ', অ', ঠিকে আছে বাৰু দে কিন্তু, এডুকেশ্বন কোৱালিফিকেচন কি? কিবা লাগে? হে এডুকেশ্বন নহ'লেও হ'ব। কিবা এটা হ'লেই হ'ল, হাইয়াৰ ছেকেণ্ডৰী পাছ হ'লেই হ'ল।
মেট্ৰিক ফেল হ'লে নহ'ব?
নহব এইব চৰিয় উলিয়াই দিব তাৰপৰা মেট্ৰিক ফেইলত তুমি কি কথা কৈ দিয়া
অ',
আহ গা পিটিব বুজিছা
ন
বাৰতে এই তুমি টুৱেল্ভ পাছখনৰ দি দিলেই হ'ল তোমাৰ একেবাৰে তাতে লিখিতৰ ওপতে চাকৰি দি দিব। আৰু তাচে এটা বস্তু ভাল তুমি জানান নে তুমি তাত যদি সোমাই যোৱা তম তাত পক্ষ ও নালাগে তম তাৰ ওাব টন নাই তুম নিজে মন'লে ওলাব তাৰ পৰা উলিয়াই দিব তোমাক কোনো তেনেকে নোৱাৰে মেণ্টেলি প্ৰেচাৰ দিব পাৰে কিন্তু তোমাৰ ফিজিকেলি বা এনেকে ধৰা হেৰি দি কোনেও তোমাক উলিয়াব নোৱাৰে ডাইৰেক্ট বুজিলে হা হেল্ল' শুনিছা হেল্ল' হেল্ল'
অ', আহ
অ', শুনিছো, শুনিছো, বৰ এটা বেয়া দেই চাৰ্ভাৰটো এ তুমি কৈছা, নেট আজিকালি যি এ যি বেয়া আজিকালি বা নকবা মই বাহৰ গুৰিত বহি আছো যে নেতে পোৱা নাই
অ', মই গছৰতে উঠো নেকি বাঁহ কেইজোপা
কেইজোপা উঠা উঠা জোকাৰি পেলোৱা তাৰপৰা, আকৌ পুখুৰীত পুখুৰীত পৰিব গে এফালে
বাহ কেজোপা বেছি মুটা নহয় বুজিছা নহ'লে
নহলে খহি পৰী আহ ঠিক আছে পিছে এতিয়া কত আহ তুমি ঘৰ কেইটাত যাবা
ঘৰ যাম আৰু, লগৰ আহিলে
তেতিয়া যাব হয় নেকি অ' ঠিকে আছে চিনেমাখন চাবলৈ যাওঁ নহলে নতুন বোলে অসমীয়া চিনেমা আহিছে হলত
পাৰি পাৰি কিন্তু এতিয়া ৰ'বা পইচা এটা মানে মই পাবলগীয়া আছে পোৱা নাই হলে ওলাই দিম আৰু দেৰিকৈ
এতিয়াই যাম বুলি নহয় মানে আজিৰ ভিতৰত বা কাইলৈৰ ভিতৰত গ'লেই হ'ল আৰু কেছ নাই এই কিবা এখন বোলে ককা আইতা আৰু হাতী নাতিনে কিবা এখন আছে যে সেইখন
অ' এইখন পাৰ্ট টু বুলি শুনিছো পাৰ্ট ওৱানখন আগতেই বোলে আহিম আমাৰ দেউতাহঁতৰ দিনতে
অ', এই ককা আইতা আৰু হাতী সেইখন
অ', হাতী সেইখন তোৰ বুলি লিখা আছে নেকি ন যোনখন ফাষ্ট পাৰটো চাইছা মই, চাইছো নাই মনত নাই চাবলৈ
বহুত ধুনীয়া লাগিছিলে সেইখন বা হাত কি, কি, নকৰে কলো তোমাৰ একেবাৰে গোল গোল গোল কিবা বনাইনাই খুৱাই আঁঠ কাঢ়ি পেলাইে লাষ্টত মানুহজনৰ ওচৰলৈ আহে বহুত ভাল লাগে চাই। মানে আচলতে প্ৰকৃতিৰ যোনবিলাক মানে বস্তু হয় ন সেইবিলাক বস্তু কিবা এনেকুৱা নিজতে মানে মানে দেখিলে মনটো শান্তি লাগে বা হাতী হওক বা ইমান কষ্টৰে ধৰা এতিয়া মানে ধৰা এনেকে এটা পাৰ্ট বনাই ন চিনেমাখন বনুৱাটো ইমান সহজ কথা নহয়তো হাতীটোক ট্ৰেইন কৰা বা যি বিফ ইউজ নক যেনেকে যি নকৰক হ'লেও মানে এটা বহুত ভালকে এইটো ভাল লাগে আৰু মানে হয়নে দেখিলে কিবা এটা
উম
হয়নে
হয়, হয় ঠিকে কৈছা বাৰু, দে কয় সেইটো
আৰু নো হাতীটো মানে দেখিলো যে তোমাৰ মানে কিবা মোৰ মানে ভাল লাগি যায় মানে মোৰ কিবা এনেকুৱা লাগে যেন মানে ধৰা নহয় এনেকুৱাই কিবা এটা মানে মোৰ কিবা এটা ভাল লাগে মই বহুত ভালা কিবা এ আৰু মই প্ৰকৃতি বহুতো বস্তুে তেনেক ভাল পাওঁ বা কুকুৰ হওক কুকুৰৰ প্ৰতি মোৰ বহুত মৰম স্নেহ আছে বা ধৰা মেকুৰী দেখিব নোৱাৰো এইটো বেলেগ ধৰ মেকুৰীটো ইমান দেখিলে গা চা নোম দাং খাই যায় মোৰ কিয় জানো যোৱা জনমত মেকুৰী আছিলো নেকি
সেইজন বোলে বৰ ভাল পায় হয় এইবিলাক বস্তু
বা ছাগলী ছাগলীয়ে একেবাৰে মুখে চুখে কেনেকুৱা চুমা খাই দিয়ে থু চু লাগি আহে মই এবাৰ দেখিলো একেবাৰে মই উকালি উকালি আহিছো তাৰ পৰা বহুত মানে ভাল পাই কিন্তু মই ছাগলীতো মানে বস্তুতো মই জীৱ জন্তু একো বেয়া নাপাওঁ মই গৰু হওক বা হাতী হওক বা এনেকা যদি কুকুৰ মেকুৰী মানে ইমান এনেকা হেৰি নাছিল কিন্তু মেুৰীটো দেখিবলৈ মই ইমানটা ভাল নাপা মানে কিবা বহুত তাৰমানে মোৰ এনেকুৱা লাগে যেন মানে মানে বেয়া মানে নিগেটিভ এনাৰজি এটা পাও মানে মেকুৰি দেখিলে তেনেকুৱা লাগে সেইকাৰণে মানে মই ধৰা ভাল নাপাওঁ তুমি পিছো কুকুৰ মেকুৰী ভাল পোৱা নাই
পাও পাও কিন্তু মেকুৰি দেখিলে মোৰ লদী মাৰি দিব মন যায় বুজিছা একে তোমা
এই মই মানে এবাৰ তেনেকা
অ', হেৰি কৰি আছিলো ভাতকেইটা খোৱাৰ আগত ভাতটো মোক দি দিলে ভালে কৰিছা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আমাৰ ইফালে অভদ্ৰামী আৰু এজন ল'ৰা আছিল নহয়। গুটছি বুলি কয়, সি মেকুৰীৰ লগত কি গতি কৰিছে মনত আছে নহয়।
অ', শুনিছো শুনিছো।
বা, অ', ভাই কেনেকুৱা এটা প্ৰকাৰৰ মানুহ হ ব পাৰে মেকুৰীটো চালা। তাৰ বোলে মই গোটেই কাহিনটো গম পাইছো তাৰ বোলে কাপোৰত বোলে মেকুৰীয়ে মুতি মুুতি দিয়ে আৰু মেকুৰী মুতিলে জানাই কেনেকুৱা গোন্ধাই। সে বাপেক ৰাতিপুৱা ধৰা কামলৈ যোৱাৰ আগতে মেকুৰীডাল আনি চিটি মাৰি তিনডাল চিটি মাৰিলে ন কুকাৰত, অক্ষিঞ্চ কুকাৰ হে বাপেকে যেতিয়া ভাত খাবলে কুকাৰ টো খুলিছে মেকুৰীডাল দেখি গল। কি পিতিছে গুৎসুক আঁঠু কঢ়াই থৈছে আগ ফালে বহুত বেয়া পিন্ধিছে। এই সেনেকুৱা এটা কৰিব নালাগে কিন্তু ঠেটহ চালা নাপায় ন জীৱ-জন্তুৰ লগত তেনেকুৱ মই কিন্তু বেয়া পাওঁ মই ভাল নাপাবও পাৰো। সে সেইটো হিচাপে মই ঘৰলৈও নানো, কিন্তু মই কিন্তু এনেকুৱা অপদত্ৰমী বা এনেকুৱা মানে এইটো চাইকো মানে তাই কাম নকৰো বাৰু মই।
সেইটো হয় বাৰু দে কথাটো।
অ'
তোৰ বাপাকে যদি হেৰি কিবা জোল ব জোল বুলি খাই দিয়া হয় ভাবাচোন। কম খোৱাদ পালে হেতেন নে।
এ এইবিলাক বাৰু বাদ দিয়া, পিছে ব্যৱসায় কেনেকুৱা চলিছো তোমাৰ এইটো কোৱা।
এ ব্যৱসায় ঠিকে-ঠাকে চলি আছে আৰু ডেইলি দশ লাখ এটা ইনকাম হয়।
হয়, ঠিক আছে।
উম পিছত তোমাৰ কেনেকুৱা চলিছে।
মোৰ ভালেই চলিছে ফ্ৰামৰ পৰা এনেকে পাওঁ আৰু, মাহেকত ওলাই গৈ তোমাৰ তিনি-চাৰি কিবা এটা।
তিনি-চাৰি হাজাৰ নে লাখ।
লাখ, এ লাখেই লাগিব দুইমাহ তিনিমাহ
উম।
এ বেছি নহয় মোৰ আছে নহয় আঠখন গাহৰি ফাৰ্ম আছে। ছখন ব্ৰইলাৰ ফাৰ্ম আৰু তিনিখন লোকেল মুৰ্গী।
উম।
আৰু দুখন ছাগলী আৰু এখমান ছাগলী আছে টুটেল। অ এই এইবিলাক বেছিকৈ দিয়া নাই আৰু পোৱালি ছোৱালি লৈছো পাৰ তোমাৰ একমাহৰ মূৰত আহে, ধৰা তোমাৰ কিমান একমাহৰ মূৰত ছমাহৰ মূৰত তোমাৰ পোৱালি ছোৱালী পায় ন। একেবাৰতে মোৰ ডেৰশ এশ, এশ, ডেৰশ, এশ ষাঠি। আছে মোৰ নি ছাগলী মোৰ নিজৰ হিচাপ নাই কিমান আছে।
অ মোৰো হিচাপ আছে বাৰ দা মোৰ গৰু নিৰা নিৰান্নব্বৈ জনী আছে। অ এজনী গাভিনী বাৰুতে, পোৱালিটো দিয়া দিল এশজনী হব পোৱালিটো পেটত আছে যে সেইকাৰণে ধৰা নাই মানে পোৱালিটো দিলে এশটা হ'ব আৰু।
ঠিকে আছে, আ হা বঢ়িয়া, পালে কৰিছে আৰু এইবিলাক কিবা এটা ব্যৱসায় নো কৰি থৰি লাগে আজিৰ দিনত চাকৰি কাৰণে ইমান মাথা মাৰি লাভ নাই কাৰণ যিহে চাক চাকৰিৰ কাৰণে কোৱ বস্তু লাগে বা ইমান কষ্ট কৰিও মানুহে চাক কৰি নাপায় তুমি ঘৰত শুই শুই ক'ত ছাগলৰি পাবা ভালে ্য়ৱসায়ে আৰম্ভ কৰিছা ময়ো তেনেকে মিলাই খাই আছো আৰু গৰু ছাগলী মুৰ্গী হাঁহ কুকুৰা েন্দুুৰ নে কি এই আছিল সোণালী সোণালী সোণালী মুৰ্গী নেকি
মইন্দুৰ এটাও প়িো গম পোৱা নাই
কপ োৱা
অ
অ আ কেই মান হব বোলে